হেল্ল'!
শুনিছানে?
অ'! শুনি আছোঁ কোৱা?
ভালে আছা?
অ'! ভালে আছোঁ। তুমি?
মইয়ো ভালে আছোঁ।
কি কৰি আছা?
মই এনেই আছো তুমি।
অ ময়ো এনে আছো বৰ্তমান আহ একো কৰা নাই ভচছাত খালানে।
হয় খালো তুমি।
অ মই।
অ আজি ভাবিছিলো বিহুৰ। ৰত অলপমান আলোচনা কৰো।
হয় নেকি অ ভাল তটো। দেখ নকৰো উম কোৱা।
বাৰু বিহু তোমাৰ ভাল লাগে নে।
অ মোক বিহু বৰ ভাল লাগে তোমাৰ আহ ৰঙালী বিহু ভোগালী বিহু আহ বেছিকেতো মোক আহ ভোগালী বিহু ভাল লাগে তোমাৰ কোনটো বিহু ভাল লাগে।
মোৰ লঙালী বিহু ভাল লাগে।
ৰঙালী বিহু ভাল লাগে।
হয়
নেকি। ৰঙালী বিহুত তুমি। কিবা প্ৰগ্ৰাম চগ্ৰাম কৰা নে।
মই এইবোৰ চাই ভাল চাইো ঠিক ভাল নাপাও কিন্তু এইবোৰ যিবিলাক সাংস্কৃতিক পোচাক। মোৰ সেইবোৰ ভাল লাগে কিন্তু মই প্ৰগ্ৰাম নকৰো।
তোমাক বছিিকস ভাল লগা বস্তুতে কি হয় মান গ।
এইখিন সময় এইখিনি সময়ত সকলোৱে অ। হুচৰি দি ফুলে নাচ গান হয় তাৰ পিছত তাৰোপৰি যিটো বিহুৰ পোচাক আহ আমাৰ অসমীয়া চাদৰ মেখেলা ৰিহা মেখেলা। কিন্তু মোৰ বহুতেই ভাল লাগে বি লঙাৰী বিহুত। ভাল লাগে।
আহ মোকো ভাল লাগে হা অ ভোগালী বিহুত আহ। আমি যে ৰাতি ভেলাঘৰ বনাওঁ ভেলাঘৰ খাওঁ ভেলাঘৰটো আমি জ্বলাওঁ ৰাতি বনভোজ খাওঁ তাতে আমি পাৰ্টি কৰোঁ। এ তাতে বহুত ফূুৰ্তি। লাগে আৰু তি গান গান চান বজাই আৰু আৰু তাতে ৰাতিতটো থাকো আৰু ৰাতিপুৱাই উঠিকে আহ জ্বলাইকে চ চি তিলৰ লাডু আহ নাৰিকলৰ লাডু পিঠা এ এইবোৰ খাব কাৰণ বিৰাট ভাল লাগে। বিহুল তোমাক তোমাক কে ন কোমতে। পি পিঠে বেছি ভাল লাগে।
মোৰ তো নাৰিকল পিঠাই ভাল লাগে।
হয় নেকি অ বেছিকে কোনটো পিতৈয়। মোৰতো ফেভাৰেট নাৰিকল আৰু তোমাৰ তিলৰ পিঠা।
নহয় নহয় মোৰ নাৰিকল।
মোৰো নাৰিকল ভাল লাগে। মৈই কলো নহয় মোক বহুত ভাল লাগে নাৰিকল আৰু তিলৰ পিঠা। তিলৰ ভাল নোপোৱা।
নাপাওঁ।
এ, মই তিলৰ বহুত ভাল পাওঁ।
নাই মই নাৰিকলটো ছবছে বেছি ভাল পাও ।
অ, নাৰিকলো ভাল পাওঁ তিলৰ। পিঠাও ভাল পাওঁ আৰু তাৰপিছত এনে খ তেল পিঠা। তেলপিঠা। তেল পিঠা।
বেছি ভাল নাপাওঁ।
হয় নেকি?
এইবোৰৰ ভিতৰত নাৰিকলৰ ল়ু আৰু নাৰিকলৰ নাৰিকলৰ পিঠা এই দুটাই ভাল লাগে।
অ, নাৰিকল লাৰু নাৰিকল। কলৰ পিঠা। মোক তিলৰ পিঠা। তিলৰ লাৰু আৰু তোমাৰ সেইটো কি বোলে, উম তেতি। তিলপিঠা। অ, তিল। পিঠা আৰু টেকেলী পিঠা খাইছানে?
তেকেলি পিঠা খাইছো মোৰ আইতাই বনাই।
হয় নেকি, এতিয়া বনাই নেকি?
হয় বনাই, মোৰ অ আলতা আৰু মাক নতুন অ বিহু ভোগালী বিহুৰ বহুত দিন আগৰ পৰাই এইবোৰ বনত লাগি যায়।
হয় নেকি?
হয়। বাৰু তোমাৰ ঘৰত কোনোবাই কোনোবাই । বনাই নে?
অ, মোৰো বাইদেউও বনাই।
অঁ।
পিঠা বনাই, আৰু তোমাৰ কি বোলে শুকান পিঠা যে বনাই এইটো পিঠাটো কেনেকুৱা বনাই ক'ব পাৰিবা নেকি তাৰ বিষয়ে।
শুকান মই অকল পিঠা আজিলৈকে অ বনোৱা দেখি। সটো পাইছো কেনেকে বনাই নন্তু নাজানো মই।
এই পিঠা বনাব নাজান নেকি নেকি। এনে লাৰ লাৰু বনাব । স তুমি পিঠা খাই ভাল পোৱা খালি পিঠা বনোৱাই নাই'
নাই নাই বনোৱা। একবাৰ বনাইছিলো চেষ্টা কৰিছিলো মোৰ মায়ে বনাই থাকোতে কিন্তু ভাঙি গ'ল কাৰণে মাহী মোক বনাবই নিদিল।
হয় নেকি। কি পিঠা বনাইছিলে আ তাই কি পিঠা চেষ্টা কৰিছিলে নাৰিকলৰ পিঠা আহ তাৰপিছত আহ বেলেগ। মই বনোৱাাতটো নাই, একবাৰ বনাইছিলো এই দুটা তিলৰ লাৰু। অহ গোল-গোল কৰিছিলো ভালি বনোৱা ৰেডি আছিলে। কালি হাতে দি গোল-গোল কৰিছিলো।
অ সেইটোতো ময়ো পাৰো।
হয় নেকি? অহ, সেইটো সেনে াই কৰি খাইছিলো মানে। হয়নে তুমি ভোগালী-ভোগালী বিহুত কি-কি কৰা?
ভোগালী বিহুত, আমাৰ অহ, মা আৰু আইতাই পিঠা বনাই অহ লাৰু বনাই।
হয়। অহ নেকি ভেলাঘৰ চেলাঘৰ নজ্বলোৱা? বনোৱা নে নজ্বলুৱা নে?
নাই, আমাৰ ইমান ঠাই নাই অহ ভেেলাঘৰ বনাবৰ কাৰণে।
হয় নেকি? অহ-অহ। অহ ব অহ, আমি বনাও, আমাৰ ঠাই মানে বেলেগ জোগাত জয়গে ঘৰৰ কাষত নহয়, বেলেগ অলপ ফিল্ডত যাইকে বনাওঁ। আমি চব ল'ৰা-ল'ৰা মিলিকে ভেলগৰ বনাওঁ। খেৰ খেৰ কিনিকে বনাও। তাৰ পিছত তোমাৰ কলৰ পাত সেইবোৰ জমা কৰিয়ে পুৰা ঘৰ বনাও। এসপ্তাহ আগৰ পৰা বিৰাট ফূুৰ্তি লাগে। এক ঘণ্টা-এক ঘণ্টা কে, ততে বনাও।
নাই আমাৰ আগতে আজিকালি বনোৱা নহয়।
অহ, আগতে বনাইছিলে? আগত হয় নেকি? আজিকালি বনোৱা না আজিকালি ত আমাৰো তেনে বনোৱা নহয়, আগতে মানে আহ দুই হেজাৰ আহ টুৱেন্টি মানতে বনোৱা ব বনাইছিলো আমি এতিয়া বৰ্তমান লাষ্ট বনোৱা নাই দুহেজাৰ বিশ বনাইছিলো লাষ্ট টাইম। তাৰপিছত বনোৱাই হোৱা নাই।
আৰু কমি গ'ল নহয় মানুহবোৰ। আগৰ নিচিনা কোনো নাই, লগ বন্ধুবোৰ সিহতে কামে-কামে গুচি গ'ল তাৰপিছত এতিয়া বহুত কম।
ঠিকেই কৈছা, আজিকালি উ ইমান মা সকলো টাইম লগত সময় নাই ইমান বনাই থকাৰ বাবে, এইবোৰ আজিকালি গাওঁতেহে দেখা পোৱা চহৰত দেখা পোৱা নাযায়।
অহ কাৰো সময় নাই। চবে কামে-কামে আহ তো কাৰো আজৰি নাই, ফ্ৰীজ নাই, সেইকাৰণে বিহু-চিহু অলপ কমি গ'ল। এনে-এনে ৰঙালী বিহুত তুমি আহ বিহু চাবলৈ ক'ত, ক'ত যোৱা
ৰঙালী বিহুত মই বিহু চাই ভাল নাপাও, মই নাযাওঁ সেইবাবে
হয় নেকি কি কোৱাহে বিহু ইমান ভালকে ফাংচন হয়।মইতো ৰঙালী বিহুত কেতিয়াবা যাও, গান-চান গাও ভাল লাগে ।
তুমি কৰা, কিন্তু মই ভাল নাপাও এইবোৰ বেছ ছি।
হয় নেকি, ইমান মানুহবোৰ আহে বিৰাট ভাল লাগে লাষ্ট টাইম আহ আমাৰ ইয়াতে জুবিন দাৰ প্ৰগ্ৰামটো চাবলৈ গৈছিলো, কিন্তু নাপালো জুবিন দাই গানটো নাগালে। তাৰপিছত চোৱাই নহ'ল। গাইজ লাগিলে ইয়াৰ মানুহ আনি লগত তাৰ পিছত গুচি গ'ল, প্ৰগ্ৰামটো চোৱাই নহ'ল।
জুবিন দা নোহোৱাই ৰঙালী বিহুটো উকা-উকাও লাগিছে নহয় নে?
অ' ভাল লগা নাই এইটো ঠিক । কি ক'লা তুমি কথাটা জুবিন দা- নোহোৱা কাৰণে ভাল লাগা নাই বাৰু ৰঙালী বিহু। যিহেতু আগত তে আৰব জুবিন দাৰ প্ৰগ্ৰাম কেতিয়াবা চাই পাইছে নে?
জুবিন দাৰ প্ৰগ্ৰাম মই অ'চাই পোৱা নাই ।
হয় নেকি? মই লাষ্ট টাইম চাইছিলো । তোমাৰ আহ সেই বেলতলাত আহিছিলে। অ' বেলতলাত । চাবলৈ গৈছিলো, ইমান মানুহ বাপৰে-বাপ। এই জাগা নাই, ইমান গৰমত ঠেলা-হেঁচা তাৰপিছত যাইকে চালো। চাইকে তোমাৰ অ' জুবিন দা ৰাতি এঘাৰটা মানত আহিছিলে। অ' গান গাব গান। গাব ষ্টাৰ্ট কৰিছে বাৰটাৰ পৰা, চালো এক ঘন্টামান তাৰপিছত আহিলো । ইমান গৰম আৰু তোমাৰ মানুহৰ গৰম এই নকবা যি চিঞৰিছে ভাল লাগিছে তাৰ পিছত আকৌ এট আমাৰ ইয়াতেও আহিছিলে, তাতে মানে হিন্দী গান গোৱাৰ কাৰণে জুবিন দাই, এইটো কি বুলি তোমাৰ তাৰে মানুহ বিলাক ক'লে হিন্দী গান নচলিব। জুবিন দাই কলে মই মোৰ মৰযি বুলি ক'ল। তাৰপিছত গাড়ীত যাই হাত তাৰে মানুহকেইটা চিঞৰিব মোক এক টকা নালাগে বুলি ষ্ট্ৰিটেতৰ পৰা ডাইৰেক্ট নামিকে গুচি গ'ল
জুবিন দাই
উম জুবিন দাই কাইজ্জা লাগি গ'ল নহয় ইহঁতে মানা কৰিলে হিন্দী গান গাব নালাগে মই যিকোনো গাম বুলি তাতে কাইজ্জা কৰি তাৰ পিছত জুবিন দা না দিগি গুছি গ এ তাৰ পিছত মানুহৰ আল্লাহ ইষ্টেট চিষ্টেট ভাঙি দিছে
অহহ আচলতে তেনে কাজিয়া কাজিয়া কৰি হে নালাগে
অ নহয় এ সিহঁতে মানে জুবিন দাক মানা কৰিছে কিয় হিন্দী গান গোৱা বুলি জুবিন দাই কৈছে মই কিয় মোৰ মৰ্জি মই গান গাম তই কোন হয় এনেকা আৰু জুবিন দাইটো অলপ গালি চালিয়ে দি দিয়ে
অ অ
আৰু সেইকাৰণে অ সেইকাৰণে হেক তাৰ পিছত আহ ৰে জুবিন দা নামিকে গুচি গ'ল তাৰ পিছত মানুহে কল কিয় নামিকে গুচি গ'ল তাৰ পিছত জুবিন দাই মাইক ধৰিকে কৈ দিলে ই গান গাব মানা কৰিছে বুলি দেই তাৰপিছত ষ্টেট ভা ষ্টেট ভাঙা ভাঙি পুৰা ষ্টেট ৰাতভৰত প্লেন কৰি দিছে
এইবোৰ দেখি পোৱা নাই কাৰণ মই চাব নাযাওৱেই এইবোৰ মোৰ ভাল নালাগে
হয় নেকি আহ আজিলৈকে তুমি প্ৰগ্ৰাম চাব গৈছা যেনে ক'বাত
প্ৰগ্ৰাম চাব আমাৰ খিনিতে হয় এটা ৰাবত তাতে গৈছিলো একবাৰ বাৰ আৰো ওপৰত যাই পোৱা নাই মই
হয় নিকি অ প্ৰগ্ৰাম চাইকে তুমি ভাল নোপোৱা মানে
নাই নাপাও
এনে প্ৰগ্ৰাম কৰি কেও ভাল নোপোৱা চাগে প্ৰগ্ৰাম চাইকে নোপোৱা মানুহজনী
নাইট ফ প কৰি কিনে ভাল নাপাওঁ মই
সনেকে অহ কেতিয়াবা কৰিব মন গৈছিলে নে তোমাৰ
নাই নাযায় মোৰ নাচিব ক বেয়া পাওঁ
নাচিব বিয়া পোৱা হয় নেকি? অ কেতিয়াবা ঘৰত ডান্স কৰিলে তেতিয়া পাৰ্তি চাতি কৰিলে তেতিয়া কৰা নে?
নাই নকৰো মই মোৰ বাৰ বিয়াতটো নকৰো। পঢ়িলো।
হয় নেকি? অ তুমি মানে ইমান এনজয় নকৰা মানে?
এনজয় কৰো কিন্তু মই নাচি আৰু গান গাই বেয়া পাওঁ।
সেই তাতে এনজয় না থাকে মানে,
নাই মই এইবিলাকৰ, ঘৰ বাহিৰতো এন্জয় কৰিব পাৰে ন।
সেইবোৰৰ বাহিৰত কেনেকুৱা এনজয় ট্ৰেভেলিং চেভেলিং
হয় আ লগত হাঁহি মিলিনেক এনজয় কৰা হয়।
অ অ ঠিকেই ক'লা তুমি। যিহেতু, খাই ধেমালি কৰি এনজয় কৰা হয়। আহ,
হয় হয় দিয়া হলে আছিলে ইমানতে আৰু।
অ দিয়া ঠিক আছে ইয়াৰ বিষয়ে পিছত কেতিয়াবা কথা পাতিম।
দিয়া বিদায়।